আহ, শুনিছা?
অ' শুনিছো।
কি কৰি আছ? খাই বই উঠিলো।
এ ফোন এটা চাই আছো, কিবা প্ৰব্লেম হৈ আছে তাকে মোক ঠিক কৰি আছে ছোৱালীজনীয়ে।
আহ, কিবা বেয়া হ'ল?
জানো। কি হৈছে জানো কিবা হেৰি আ কয় কৰবাক উ কাৰোবাক কয় কাৰোবালৈ যায়। সেনেকুৱা কিবা হৈ আছে। নেটৰ কাৰণে নে কিয় নে জানো? পাই সিহতে বুজি পাই, সিহতে ঠিক কৰি আছে তাকে।
উম এনে কওক ক কওক কানেকচনে কচ কানেক
অ' তেনেকুৱা হৈ আছে ক্ৰচ কানেকচন হৈ আছে, উম। তাপা কি হেই কি ভাত কিহে বনালি আজি?
আজি ভাত হেৰি বনালো, মাংস অকণো আছিলে কালি ৰাতি। মাংস কণো গমাই মাংসকণো হেৰি কৰিলো আছিলে, সেইকাৰণকে অকণ ভাজি নিচি বনাই দিলো। দালি অকনো বনালো, লেচেই মাহে আলুৱে ভাজিছো।
অ' ঠিকে আছে ভাল জুতিয়ে।
উম।
ময়ো সেয়া তেনেকে মাছ আছিলে বনালো কচু চচু দি। সেইটো বনাই খালো আৰু আজি আৰু।
উম।
কিমান নো সদায় ভাতকে খাব‌ অ' ভাতবিলাককে কিমান সদায় দেইলি কি বনাম কি নবনাম।
উম মই ৰাতিলে ৰঙালাও আগ কেইটামান বাচি বিচাৰি বিছোৰা ৰঙালাও‌ আগ
হয় নেকি? অ' ভাল লাগে ৰঙালাও আগ, উম, আমাৰ সমহত ৰঙলাও এজোপা হৈছে হালধীয়া হৈ গৈছে আগখিনি। নালাগিবই চাগৈ সেইজোপা হয়নে?
আগ কেইটা চিগি চিগি খাব পাই নহয়।
আগ কেইটাকে চিঙি খাব লাগিব।
উম, আগটা ছিগিলে একো নহয়তো। আগ চিগি খাব পাই, আমি আগ আগ চিগি চিগি খাই থাকো।
অ' ময়ো এবাৰ ছিগিলো, খালো তাৰপা আগ ছিগিলে না মোৰ আকৌ লাগে নে নালাগে বোলো আকৌ
আমি আকৌ আগ ছিগি ছিগি খাও তেনেকে
তাৰাপা তেও অ' তেও লাগে নে পিছত ৰঙালাও?
এ ৰঙালাও লাগিলেও ইয়াত নাথাকে যে, সেইকাৰণে আগ কেইটাকে চিগি চিগি খাওঁ।
অ' নাথাকে ন' ৰঙালাও লাগিলেও
থাকে যে
অ' বান্দৰ, আমাৰ আকৌ কোলা পৰি গৈছে কলি কেইটামান হৈছে বেয়া হৈ গৈছে কোলা হৈ গ'ল। অ' আগ অ' আগখিনি ভাল লাগে আকৌ ধুনীয়া লাগে।
ভেঁকু তিতা খাই পাইছ নে?
ভেকুই তিতাতো পাইছো। তেনেকে
ভেকুৰ তিতাটো একে ভাজি খাই আ মো বৌ জনী ঔ
অ' আমিও আ আমিয়ে আগতে খাই আমাৰ দেত তাই এনেকে মায়ে ভাজি দিয়ে তেলতে নিমখ দি বৰ তিতা বস্তু তটো
উম। ন বৌ মানে ভেঁকুই তিতা চিঙি আছে। অ' এ বৌজনীয়ে ভেঁক কুই তিতা ছিগি আছে, মই ৰঙালাও আগ ছিগি আছো। দুইজনিয়ে হেয়া ছিগি আছো মানে
উম, খাই পাইছো। কিন্তু তৰকাৰী বনাইও খাই কিন্তু দেই হে
উম বৌয়ে যে গোটাই-গোটাই ভাজি, বৌজনীয়ে যে গোটাই-গোটাই ভাজি ভাজি খাই।
খোৱাতো ভাল আকৌ তিতা বস্তুতটো হয়, মাজে মাজে খাবও লাগে। মট মাহৰ নিচিনা হয় ভাজিলে দেখিবলৈ
অ'।
বেয়া নালাগে খাই কিন্তু বহুত তিতা
গ্ৰী গ্ৰীণ মটৰ নিচিনা হৈ যায়, গ্ৰীণ মটৰ গ্ৰীণ মটৰ
গ্ৰীন মটৰ নিচিনা হৈ যায়। উম দালি বনাই পেলাই খাব। তাই হেই আছে পঢ়া-শুনা কৰি আছে অ'।
আমাৰ আকৌ ছোৱালী টিউশচন গৈছে এতিয়া
আহ পৰীক্ষা চলি আছে একোটাই হে?
উম টিউশন আকৌ টিউশন মাষ্টৰ মাতিছে বোলে কাইলৈ কেইটামান শিকাই দিব আজি কাইলৈ পৰীক্ষা যে।
অ অঁ। ফাৰষ্ট দ ন হয় বা মেতি কক
আহ। অংক আছে কাইলৈ উম ৰিভাইছ কেইটামান দিব বুলি সেইকাৰণে যাই গৈ
অ যাক দেক পঢ়াত লাগিব দেহাল া ক
উম। হেতিয়া গৈছে আকৌ দেৰি হ'ব যে গাড়ী দিগদাৰ হয়। এ সন্ধিয়া সময়ত দেগা়ত এইঘ অকমান দূৰ হয় এপা
আহ দুৰ আছে। ভায়েকে ক ককায়েকে আহিলে আনি লব পাৰিব। অ। সেয়াই আনিব পাৰিব।
উমল আহিবিব
গাড়ীতো আজিকালি চলিয়ে থাকে টমটম ন!
উম চলি থাকিলেও সন্ধিয়া হয় যে ভয় লাগে ছোৱালী মানুহ নহয়।
অ যাব দিবি ককায়কে যাব দিবি
উম এ কৈছে আহোতে লৈ আহিবগৈ এতিয়া যাওঁতে যাব দিছে উম।
সুবিধা আছে যেতিয়া ঘৰতে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
দে ল'ৰা ছোৱালীৰ লগত হয় ন!
উম।
চবফালে হেৰি কৰিব ভাবিব লাগিব আকৌ আজিকালি যে পৰিস্থিতি উম এৰি দিব নোৱাৰি লাহ সহায় বাাৰু কোনো কহথা নাইছিল পানীয়ে কক
এটা য'ত ৰয় তত জিৰণি চোৱা এটা আছে মানে ত আকৌ ডাইভ বিলাকে হিৰ ৰৈ ৰৈ থাকে যে,
আহ ভালেই দে তই যেখিনিয়ে গুৰুত্ব দিছ,
ত আকৌ ডাইভাই আহি ৰৈ থাকে যে, সকাৰে বলো নাই লৈ আহিবগৈ লিব বোলো। থাকিব নালাগে আৰু স লগৰজনী ঘৰতে থাকিব দিছো গৈ পেলাই লৈ আহিব অ ফোন কৰি দিব দিছো তাৰ পৰা বোলো। ফোন কৰিবি।
অ লৈ আহিব ৰাস্তা ভাল হ পটকে গৈ,
উম সতককৈ কৰি লৈ আহিব পাৰিব। ফুল বুলিুল ক ফুল এ হেৰি ৰঙালাও কেইটা, ছি হ'ব এতিয়া ৰঙালাওকেই চি লৈ ছি পেলাই ফুল বুলি কেইটামান আনি থৈছো ফুল বুলি কেইটামান ৰাম এতিয়া ৰ,
কি ফুল আনিছো আহ ভাল লাগে ফুলবোৰ ৰুই ফুলবিলাক থাকিলে ন,
উম তামোল বুলি! কেইটা মানুহ আছে মালিকে গাত খান্দি খানি থৈ গৈছে মই বোলো মই লগাম। মালিকে গাঁত খান্দি গৰু চলৈ গল হ মইে বোলো লগাম এইকেইটা নাই ঘৰতে হৈছে। গ পাইছে ঘৰতে
আহ! তোৰ ফোন আহিছে ন,
উম! ঘতে ঘৰতে পচাইছে ঘৰতে পচাইছে, স যে, পচোৱা পুলি যে সেইকাৰণে বোলো ঘৰত, গাঁত খান্ খি দিছে মই বোলো মই ৰুমা
কিমান ওখ হৈছে
ওখ হৈছে মানে মানে আঁঠুতটো সমান আমাৰ আঁঠু সমান হ'ব আৰু ওখ, এতিয় লগাই দিব লাগিব সৰুতে বাৰি শিঠা দিন এতিয়া লগাবলৈ ভাল।
অ অ এতিয়া লগালে তেনেকুৱা পুলি কিমান বছৰ মূৰত লাগে বাৰু
অ তিনি চাৰি বছৰ লাগে।
মোৰ হয় দে বহুত দিন লাগে ন মই ৰুইছো দু তামান, সৰু সৰু কিমান দু দিনত লাগে বোলো এই কিদিন ভাবি আছো তাকে,
উ আমাৰ নাৰ নাৰিকল পুলি এটাও লগাই থৈছে আজি ৰাতি, পুৱাই নাৰিকল পুলি লগাই দিলে,
আহ, বৰুষুণ পৰিছে এতিয়া হ'ব আকৌ লগালে হয়।
কলইটা লাগে ঘৰতে হয় আমাৰ ইয়াত দাব বেচে নহয় দাব বেচা যাই আমাৰ ইয়াত ধুনীয়াকে দাব বেপাৰী আহে দাব বেচিবলৈও ভাল হয় আও।
অ।
আমাৰ দুজো এজোপা দাব আছে, দুজোপা দাব দি বেচোঁ আমি
দু দাব মানে? নাৰিকলৰ পা হেই দাব আহ
নাইকলৰ দাব আমি ডাবটো বেচোঁ আমাৰ নহ'লে কেৰ্কেটুৱাই খাই যে নাৰিকল হোৱালে নাথাকে। সেইকাৰণে মানে দাব ডাবটো বেচো‍ঁ আহ
অহ' ডাবটো বহুত দাম দে আজি লি এটাতে পঞ্চাশ টকা ওপৰৰ।
অ' দাবটো কিনি খাবলৈ হ'লে বহুত দাম আকৌ এতিয়া দাব, দাম ঢেৰ এতিয়া আৰু তাতে আমি, কুৰি সা সৰকা ল
উম উম কুৰি মানে বিশ বিশটাত, বিশটাত সাতশ ল'।
বিশ তাত সাতশ, অ' অ'। তাহাঁতে ল'বই ষাঠি টকা সত দহ টকাকে,
অ' ল'বয়ে আকৌ ত।
নিয়ে হয়।
উম উম।
আমাৰ ইয়াত ধৰি লওঁ ডাঙৰ কেইটা ডাঙৰ নিচিনাকেইটাক সাতশ টকা দিয়ে। সৰুকেইটা ধৰি লওঁ ছশ টকা দিয়ে।
অহ' নাৰিকল কেইটা আজিকালি কে শেষ কৰি দিয়ে। কেকোটাই খাই খাই নহ
নাই ডা নাৰিকল হোৱালৈ নাথাকে। কেইকোটাই খাই দিয়ে যে সেইকাৰণে ডাবতে বেছি বেছি দিওঁ উম। আমাৰ দাবতে বেচিলে লাভ আছে। আমি দাব বেচোঁ যে আমাৰ এতিয়া মাজেহে ন পৰহি আমাৰ বেচিছে বাৰশ টকা পাইছে।
অ
এ তেনেকে ডাব অ' ডাব কেইটাকে বেছি বেছি নাৰিকল বেচিলে লাভ নহয় নহয়। নাৰিকল আমাৰ ঘৰৰ পৰা নিব ষাঠি সত্তৰ টকা যোৰা। সেইকাৰণে নাৰিকল বেছি কি লাভ আছে? আৰু নাৰিকল বেছি নাৰিকলটো। অ' নাৰিকলটো বেছিবি তই বহুত দিনৰ মূৰত ওলাবগৈ। ডাবটো দুবাৰ তিনিবাৰ বেছিব পাৰি তেতিয়ালে।
অ'
ডাবতে লাভ আছে। এতিয়া বেছি বেছি নে পৰহি বেচিছে এতিয়া আকৌ কলি পেলাবই এতিয়া।
আহ তেনেকেই ভাল হৈছে দে। ডাবটো আজিকালি বহুত বেছি কি এইয়া ৰাস্তাই ৰাস্তাই বহুত মানে মানুহবিলাকে কিনি খায়।
নাৰিকল গছ ৰুব ভয় লাগে লাইনোৱাৰ উম, সেইকাৰণে বাৰীতে লগাইছে, আমাৰ আছে আছে। চাৰী জোপা মান এই আছে নাৰিকল।
লগা ভালে কৈছ ন লাগে নাৰিকল চাৰিকল। ঘৰতে, খাও বুলি কল খাব পি বেছিলেও বেচিব
উম, তামোলো আছে তামোল কেৰকেতুয়াই খাই।
পাৰিব নোৱাৰি নহয় তামোলকেইটা এতিয়া।
তামোল কেইাক, কোমোৰে পাৰিব নোৱাৰি যে। কেৰকেতুয়াই খাই পেলাই এই গুটি লাগোতেই খাই। কেৰকেতুয়াই।
উম।
এতিয়া কেৰকেইটোৱাই খাই আদায়ে কৰিব এতিয়া গোটেই কলি পেলাইছে, এতিয়া ঔষধ নাই কেৰকেইটাৰ কাৰণে কি ঔষধ লব এনে আমাৰ ইয়াত দ্ধি এটা কৰে বটল বান্ধি দিয়ে ওপৰত গছৰ ওপৰত বটল বান্ধি বটল কেইটা জৰুক জোৰক বজি থাকে যে।
অ' অ'।
তেতিয়া অকণ কম খায়। তথাপিও তাতে খায়ে।
উম হম, খোৱাবিলাকে খাব আৰু।
অ' আগত গৈ গৈনো কোনে বটল বান্ধিবগৈ দিয়া।
তামল আগত গৈ গৈ অ'।
তেনেকে। দহ পোন্ধৰ জোপামান তেনেকে তামোল গছ একেবাৰে আগত গৈ কিবা চাপত মোলা অলপ একে ধুনীয়াকে মানে কি জুনুক জুনুক বজি থাকে পুৱা বটলকেইটা ইটোত খুনা খাই সিটোত খুনা খাই।
চি চিচা বতল আ
চিচা বতল।
অ' উঠা মানুহ লাগিব নহয় ইমান দুপৰলৈ হয়। অ' এই মিয়া মানুহক ক'ব পাৰা সিহঁতি মানে হেৰি যে উঠিব পাৰে যে কিনিব যে আহে যে। তেতিয়া মানে এ আপোনালোকক কৈ বেছি মেগীজোপা নাৰিকল ডাঙৰ হ'লে। বান্ধি থৈ যাওকচোন বুলি, তেনেকে তামোল জুপ জাপ অ' হ'ব দে। হ'ব দে উম।